অহ মই এনেই বাতৰ পিনে ওলাই আহিলোঁ।
কি কৰি আছে আপুনি? ভাত খালে?
মই বাতৰ পিনে, অ খালোঁ, তুমি খালা?
অ অ খালোঁ, মইয়ে বাটলে ওলাই আহিছোঁ।
হয় নেকি? কি টৰকাৰী বনালা?
আপ উম, আজি মাছ আৰু বিলাহী বনাইছোঁ।
হয় নেকি? মই সেয়া দালি বনালোঁ। দালি বনালোঁ, ভাজি বনালঁ, সেই লচ ছোৱালীজনীয়ে নাখাই যে সেইটো কাৰণে পটল ভাজিলো‍ঁ হেৰি কৰি বাকল খিনি গুচাই কৰিছোঁ। বাকলে বা চাকলে বনালে মানে নাখায়, এই আজিকালি ল'ৰা ছোৱালী সব বহুত এতিয়া মানে বাকল গুচাই লৈ তেতিয়াহে বনাইছোঁ। তেতিয়া, তোমালোকৰ ফুৰিব যোৱা নাই নেকি এবাৰ?
এই হে ল'ৰা ছোৱালী
আজি বৰষুণে দিলে পিছবেলা, সেইটো কাৰণে হেৰি নকৰিলো আৰু।
অ আমাৰ আমাৰ ইপিনেও আজি বহুত বৰষুণ। বৰষুণ ৰাতিপ
উ আমাৰ এইদিগিও বৰষুণ আহিছে ওলাব পৰা নাই, অ যাওঁ। কোনোবাই দিনাখনে মন গ'লে যাওঁ, কোনোবাই দিনাখন নাযাওঁ যাওঁ যাওঁ।
হয় নেকি? আজি যোৱা যদি যোৱা যদি ওলাবা মানে হেৰি ৰাতিপুৱা চাৰে পাঁচটা মানতে।
অঁ অঁ।
অ মই ডক্টৰে মানে খোজ কাঢ়িব দিছে যে ঐ একদম মানুহজনী বহুত ওজন হৈ গৈছোঁ ব বয়সতকৈ ওখ হাইটতকৈ বহুত ওজন হৈ গৈছে, সেইটো কাৰণে ডক্টৰে খোজ কঢ়িব দিছে আক ঠাই ৰড আছে, ঠাই ৰড আছে।
অ মোৰ বাকী বেমাৰ-চেমাৰ একো নাই, খালি মানুহজনী অলপ দুৰ্বল ল কাৰণে আৰু এনেও বেলেগ বেমাৰ নাই।
অত নত তোমাৰ মাথা ঘূৰি আছিল যে আগতে, ভাল হ'ল জানো এতিয়া?
অ সেইখিনি বেমাৰ ভাল হৈছে। এইখিনি কাণেক
অ তোমাৰ ল'ৰাটো জ্বৰ চোন আছিল? অ তোমাৰ সৰু ল'ৰাটো, তোমাৰ সৰু ল'ৰাটো জ্বৰ বুলি শুনিছিলো। ভাল হ'ল নে?
অ সৰু ল'ৰাটো জ্বৰ হৈছিল ভাল হ'ল, মেদিচেন লো আৰু গাওঁলীৱা ডক চকতৰ এনেকে জৰা-ফুকা কৰিলো অলপ ভাল হ'ল।
গাঁৱলীয়া, গাঁৱলীয়া জৰণিটো খোৱাবা, মানিমুনি। আনি, হেৰি থেঠেলি পালেই সেই ৰসটো ওলাই, তেতিয়া খোৱাবা তুমিও বোলে, হেৰি গাঁৱলীয়া সেইয়া জৰণটো জানা।
অ জানো, জানো মইয়ো খোৱাইছো, খোৱাইছো সেইটোও খোৱাইছো, এইটোও খোৱাইছো। বাকী নিজৰ মেডিচিনে কাম নকৰি না? হে, মেডিচিনে হ'লে ভাল আৰু।
আমাৰ মানুহজনেও দিয়ে, অ বা। অ মানুহজনেও দিয়ে নিবাচোন আকৌ বজাৰত কি অ হেৰিয়ম বান ইয়াত কিনা আজোওনি বজাৰৰ পৰা আনি খুৱাবাচোন। তেতিয়া, ভাল হ'ব। আকৌ মানিমুনি, সেই যে ডাঙৰ আছে, সৰু আছে, সেইকেইটা গোটাবা। গোটটা গোটাই লৈ, কাহ আছে নেকি? কাহ আছে নেকি? নহয়, ল'ৰাটো কাহ নে কাহ ছে? অ কাহ হ'লে আক হেৰি লাগ গিব, তুলসী পাত লাগিব, তাৰপিছত আকৌ সেই অৱা হেৰি লাগিব, এইয়া জালুক, জালুক যে চিনি পোৱা?
অ জালুক হেৰি, এনেকে লং ইলাচী, এইবিলাক চিনি পাওঁ। সেইবিলাকো
অ সেইখিনি মানে কি পাতত থেঠেলি, থেঠেলি ফিলাই ৰসটো ওলাই, অকণমান গৰম কৰিব লাগিব। গৰম কৰোঁতে অকণমান নিমখ অকণমান দিবা তাতে পেলাই। সে, নিমখ দিলে। তেতিয়া মানে হেৰি, হ'ব নিমখ দিলে, তেতিয়া বস্তুটো অকণমান ডিঙিত ধৰিব তোমাৰ, তেতিয়া মানে ভাল হৈ যাব। অ কালি হেব, কালি হে যে চাহ। খাব মাতিছিলা, কালি চাহ খাব যে মাতিছিলা অ বাব এই পিঠাটো কেনেকে বনাইছিলা বৰ ভাল লাগিছিল খাই।
অ পিঠাটো বনাইছিলে প্ৰথমতে পিঠাগুৰি খুন্দিলো, খুন্দি মেলি প্ৰথমতে পিঠাগুড়ি খুন্দিলো খুন্দি লৈ পেলাই ধুনীয়াকছ তিয়াই মেলি কচি একন, এইয়া হেৰি যে ৰুকনি বুলি কয়, আপোনালোকে কি কয় নে জানো? সেইখিনি ৰুকনি দি ৰুকি মেলিলে অ, ৰুকনি দি কি, পিঠাখিনি ধুনাকে বনাই পেলাই, ভাপত দি বনাইছো সেইখিনি আ
বহুত অ ভাপত মানে এতিয়া দেশীত দিছা নে না কিবা সাজ আছ সাজত দিছা?
অ কাজত মানে, সেই ডেকচি, কেৰাহী যি আছে, সেই তাকে দিব পাৰ চবতে পাৰে আৰু যি মন যায় আৰু
অ, আমি আকৌ বনাব নাজানো যে, কালি খাই বৰ ভাল পালো দিয়া। তাৰপিছত আকৌ আম যে, আম যে আম যে দিছিলা। আম যে দিছিলা, তোমালোকৰ গছৰ নে কিনা?
নাই নাই কিনা কিনা, আমাৰ গছৰ নহয়।
কিনা অ সেইটো কাৰণে অকমান সোৱাদটো কম এই কিবা হাইব্ৰীড যে বজাৰ পৰা আনা হোপা ইমান ভাল নালাগে, লোকেল বস্তুটো বেছি ভাল লাগে খাই।
আমাৰ গছৰ বোলা বস্তু একো নায়ে চব কিনা এতিয়া আম, লেচু, কঁঠাল যি কিনিব চব কিনায় মানে ঘৰৰ নাই।
আমাৰ আকৌ কঁঠাল কঁঠাল লাগিছে এটা। আম লাগিছিল তি তিনটা তিনটা এটা সৰিয়ে গল কৰ পৰিগল হে ভাগিনটো আহি এ সেইটো সৰা দেখা পাই হে লৈ গ'ল তাৰপিছত আকৌ আৰু তিনটামান হে দুটা আছিল যে সেইটো ছোৱালীজনীয়ে কুতি পেলাই খাই থৈ দিলে। কৈছে এ থ আৰু পকিব নালাগে আৰু কেঁচাতেই খাই দিওঁ আৰু কেঁচা পকা আম খাই বেয়া পায়।
অ ঠিকে আছে, আপোনালোকৰ কি বাৰী আছে নেকি? আপোনালোকৰ ডাঙৰ বাৰী আছে নেকি? অ আম কঁঠাল জাম চব লগাইছে ন?
চব লগাইছো অঁ তামোল আছে আমাৰ হেৰি জা মুককেইটাহে বেয়া মানে সৰু সৰু এতিয়া মানুহক দিবও নহয় নিজে খাবও নহয়। এনে কঁঠাল ডাঙৰ ডাঙৰ আছে কঁঠাল ডাঙৰ ডাঙৰ লাগে। আৰু লেচুজোপাও লাগিছে এইবাৰ মানে এটাও ন এটাও নৰ কি লেচুজোপাও লাগিছে এটাও নৰখিল মানে নতুনকে লাগিছেহে যে।
ঠিকে আছে, লাগিছে যদি কোনোবা দিনা খাব পাৰিম আৰু।
অ দিম বাৰু এইবাৰ গৰমৰ বন্ধত ফুৰিব যাম। অ পাৰিবা খাব। এইবাৰ গৰমৰ বন্ধত ফুৰিব যাম যাবা নেকি ল'ৰা ছোৱালী কেইটালৈ?
অ ক'ত যাবা কওকচোন?
যাম আৰু ঠাই হেৰি এতিয়াও নিৰ্দিষ্ট হোৱা নাই। ঠাই নিৰ্দিষ্ট হলে যাম আৰু মানে স্কুল বন্ধ হব তোমাৰো ল'ৰা ছোৱালী কেইটাৰ স্কুল হেৰি বন্ধ হব। আমাৰও বন্ধ হব এতিয়া যাম বুলি ভাবিছো এতিয়া
পৰীক্ষা দিছে পৰীক্ষা বেয়া কৰিলে সৰু লোৱাটো নাযায় এতিয়া ছোৱালীজনী নাইনত পঢ়িছে এইবাৰ।
হয় নেকি, অ ছোৱালীজনীয়ে গৰমৰ বন্ধ হলে তেতিয়া যাব পাৰিবা। এতিয়া মানে এই মাহ যোৱা বছৰ গলো মানে কি জানা তাত বনাই খোৱাকে গ'লো যে একোৱে চাব নাপালো। এইবাৰ ভাবিছো কি এইবাৰ ভাবিছো কি ঘৰত টিফিন লৈ যাম।
হ'ব আপুনি কেতিয়া যায় আপুনি খবৰ খাতি দিব। ম‌ইও বাৰু ছোৱালীজনীক লৈ যাম আৰু। হয়।
অ তাত টিভিন লৈ লবা এবাৰ মানে তাত ৰান্ধি বাঢ়ি নল‌ও যোৱা বছৰ তোমাৰ ল'ৰাকেইটাও গৈছিল চাগে আমাৰ লগত।
অ', গৈছিলে গৈছিলে অ', গৈছিলে।
অ', সিহঁতকেইটাই বহুত ধুনীয়া কাম জানে দেই চাউল ধুই আনি দিছে।
অ'।
অ', চাউল ধুই আনি দিছে বা শাক চব্জি আমি কুটি দিছো। সিহঁতে ধুই আনি দিছে। চব সিহঁতে কৰি দিছে বহুত ভাল ল'ৰা কেইটা কথা শুনে।
অ'।
এতিয়া ছোৱালীজনী কেনেকুৱা কাম বনত তাই ভাত তৰকাৰি বনাব পাৰে নে?
ছোৱালীজনী চব কিলিয়াৰ ৰন্ধা বঢ়া খোৱা বোৱা চব কিলিয়াৰ।
একো টেনশ্যন নাই, পঢ়াটোহে অলপ মানে পঢ়াটোহে অকনমান মানে হেৰি হৈ আছে আৰু পঢ়াটো এতিয়া টিউশন চিচন
কিবা আকৌ ক
পঢ়াটো এতিয়া টিউশন চিউশন দিব লাগিছিলে এতিয়া পইচা পাই হাতত মান বহুত কম দে। সেইটো কাৰণে।
অ', টিউশন এটা দি দিবা তেতিয়া অলপ পঢ়া হেৰি কৰিব আৰু যিখিনি নাজানে
অ', অ', অ', মই নাই চেষ চেষ্টা কৰিছো টিউশন দিবৰ কাৰণে এতিয়া টেশ টিউশন অ', গ'ল মোৰ ভনী হয় এজনী।
এই সেই আহিছিল যে গ'ল নে?
অ', গ'ল গ'ল মোৰ ভনী হয়, মোৰ ভনী আহিছে, জোৱাই আহিছ যে মোৰ মানে এয়া ভাগিন ছোৱালীজনী কিবা এটা পাতিছিলো যে।
অ', তোমাৰ মাও কথা বতৰা ইমান ধুনীয়া হেৰি ভন্টি জন নীও ইমান ক কথাই বতাই ধুনীয়া আৰু সৰু ছোৱালী তোমাৰ ভতিজা নে কি লাগে। অ', মোক কৈছে আপোনাৰ নামটো কি? মই কৈছোঁ আগত চুমা খায়। মোৰ নামটো কিয় লাগে মোক মই নানী বুলি আইতা বুলি ক'বা, নানী বুলি ক'বা, সেনেকে কৈছো মই। বোলে স্কুলত যোৱা নে নোযোৱা কৈছে স্কুলত নাযাওঁ। স্কুলত যাম বুলি স্কুলত নগ'লে পুলিচ ধৰি নিব। তাইক কৈছো পুলিচে ধৰি নিব কৈছে হয় নেকি মই বোলো পুলিচে
দূৰ সেইকাৰে নে যাবওঁ নোৱাৰে। শেষ হোৱা নাই।
অ', এতিয়া দূৰ হ'লেও তোমাৰ মাক ক'বা থৈ আহিবৰ কাৰণে।
এই এতিয়া বুঢ়ৱা মানুহ ইমান দূৰ পৰা যাবওঁ নোৱাৰে না সেইটো কাৰণে। সেইটো হয়, পঢ়িব লাগে এতিয়া মানে স্কুলটো দূৰ হয় মাৰো বহুত
অ', এতিয়া সৰুৰ পৰা যদি নপঢ়ে এতিয়া পাঁচ বছৰ পাঁচ বছৰ হৈ গ'ল চাগে অ', সেই পাঁচ বছৰ হ'লে স্কুলত নাম লগাই দিব, এতিয়া নাম লগাই দিয়াৰ পিছতে আজিকালি চকু টিপ মাৰিব লাগে। এটেন্ডেঞ্চ দিব লাগে ন', নিদিলে আকৌ শিক্ষক বিলাকৰ বহুত দিগদাৰ হয়।
সেইটো কাৰণে এইটোতো জানেই আজিকালি পঢ়া-শুনা কিমান হেৰি জৰুৰী। কিন্তু হ'লেও মানে বহুত অসুবিধাৰ কাৰণে পঢ়া হোৱা নাই পঢ়াত ক্ষতি হৈ আছে। ত মানে এতিয়া মাজেও মানে ইমান চাল নহয় টেঙা কলা।
ওচৰৰ ল'ৰা ছোৱালী নাই লগত আৰু যাবৰ কাৰণে ওচৰ ল'ৰা ছোৱালী নাই নেকি?
আছে আছে আছে লগৰ ল'ৰা ছোৱালী আছে মানে ল'ৰা ছোৱালী থাকিলেও মানে অকণমান ছোৱালীজনী বা অঁকৰা টাইপৰ। এতিয়া য'তে ত'তে মানে সি।
হয় নেকি?
সিহঁতৰ লগত মিল খায়। সেই মিল নাখাই কাৰণে মানে সিহঁৰ লগত কতাত হয় সেইটো কাৰণে।
হয় নেকি অ এতিয়া অ অলপ তেওঁ তথাপিও চেষ্টা। কৰিবা নহ'লে আজিকালি পঢ়া শুনা নহ'লে চব মিছাই।
অ অ চেষ্টা কৰাটো আমি যিমান পাৰো কৰিয়ে আছো এতিয়া।
কালি কথা পাতিম দিয়া দিয়া আজি ৰাখিছো হুম।
অ অ হ'ব দিয়ক অ হ'ব। দিয়ক হ'ব দিয়ক থেংক ইউ অঁ যোৱা যোৱা বেয়া নাপাব দা হ'ব।
হ'ব বেয়া নাপাওঁ আমি।
অ অ ভালেই।